কছা
এনে আছো আপুনি
মই উ, ভাত ৰান্ধি আছিলো যে।
হয় - হয়।
চিকেন বনাইছো আজি মানে চিকেন মানে অকণ ভূনা বনাইছো পূণ বনাই মানে খাম বুলি ভাবিছো আৰু গোটেই কেইজনে।
হয় - হয় আপুনি কেনেকে বনাবাবে সেইটো কওকচোন মই ইমান।
মই মানে ভূনাটো মানে কেনেকে বনালো মানে আমাৰ মানে ল'ৰা ছোৱালী কেইটাই যে ভুনাা খাই ভাল পায়। সেইটো কাৰণে ভোোনাকে বনালো ভোণাতো মানেনে - মানে গোটেই খিনি মছলা ধৰা প্ৰথম মই কেৰাহীত মানে তেল দি গোটেই মছলাখিনি দিছো ৰহুণ পিয়াজ গোটেইখিনি দিলোঁ দিয়াৰ পিছত মানে আৰু কি কৰিলোঁ যেতিয়া তেল খিনি ধুনীয়াকৈ এটা মানে পাগ আহিছে মানে উম, ভালি আহে আৰু ধৰা এ ধুনীয়াকে মানে উম, পুৰা গৰম হৈ যায়গৈ তেতিয়া মানে এই মানে মছলা খিনি নিমখ মানে হালধি নিমখ পিয়াজ যি যত লাগে সকলো। খিনি দি দিও তাত তাৰ পিছত দিয়াৰ পিছত মানে কি কৰো মানে তাৰ পিছতহে মই হেৰি দিওঁ মাংস কিনি দিও আৰু মোৰ নিচিনাকে কিছুমানে নবনাই। কিছুমানে মানে নলওতে মানে ধুনীয়াকে সজাই লয় গোটেই
অ, আৰু এটা কথা শুনা আপোনাৰ হেৰি গেৰি আছিল। হয় আপোনাৰ যে ঘেলৰি দিয়ে আপুনি তাত ধৰক এৰি দিয়ে নহয় জানো। আপোনাৰ মছলা খিনি বেছি দিয়ে আপুনি কি- কি ধৰণৰ মছলা দিয়ে পিয়াজ নহৰু আদা নাই এনে ক দিয়ে লং ইলাই কি দিয়ে নেনে পেকেটৰ মছলা দি দিয়া
গুড়া পেকট মই নিদিো মই কিয় নিদিও জানে গুৰা পেকেটত মানে টো বনাওতে বা কিমান দিনতে বনাইছিল। তেওলোকে নাজানো সেইটোতো কোনো কব নোৱাৰে তেনে তেওলোকৰ মেনু ফিক্স ডটতকৈও কেতিয়াবা কি হয় মানে আগতীয়াকে বনায় কিছুমান বস্তু এনেকুৱা। তাই মানে এক্সপাই ডেট পাৰ হৈ যোৱা বস্তু কেতিয়াবা বিক্ৰী কৰে তেওঁলোকে সেইটো কাৰণে মই বজাৰ মছলা নাখাওঁ। মই মানে কি কৰোঁ মানে গোটা জিয়াৰ কিনি আনো, পাঁচফন কিনি আনো, ধনিয় কিনি আনো, তেনেকে। মানে যিখিনি মানে আমাৰ মছলা প্ৰয়োজন গোটেই খিনি মই লৈ আনি ঘৰতে মই মানে মিক ক্সিত দি খুন্দি লওঁ, খুন্দি লয় মই পেছটো ঘৰতে বনাই লওঁ।
ঢেকীত খোন্দ নে মিক্সিত খুন্দে ঢেকীত খুন্দে নে মিক্সিত।
ঢেঁকিত নুখোন্দো তাৰমানে আগত ঢেঁকী আছিল। কিন্তু, এতিয়া বৰ্তমান ঢেঁকী নাইয়ে। কাৰণ তো এতিয়া মই সময় দিব নোৱাৰোঁ ঢেঁকিত খুন্দিবলৈ আৰু অকলেতো পাৰা নাযায় ঢেঁকিত খুন্দিলে দুগৰাকী লাগে নহয় জানোঁ, এগৰাকীয়ে চালিব লাগিব এগৰাকীয়ে দিব লাগিব। সেইটো কাৰণে মানে কি কৰোঁ মই আজিকালি মানে উম, মিক্সিতে খুন্দো কাৰেন্টত দি তেতিয়া সহজ হয়। সময়টো আমাৰ কাৰণে ৰাহি হয় নহয় জানোঁ।
হয়, হয়। আৰু এটা কথা সোধোঁ দে আপোনাৰ হেৰি কি ক আপোনাৰ বহুতে কৈছে কাচকল আপোনাৰ হেৰি হেৰি বনাই খাই কাচকল আপোনাৰ জোল বনাই খাই বুলি কোৱা আপুনি খাইনে কাচকল তেনেকে বনাই।
অ' খাওঁ, কাচকল মই মানে কেনেকে কেনেকে খাওঁ জানা কাচকল মই এই
বাৰু হয়, কওঁকচোন হয়।
কাচকল মানে মোৰ সুধিলা যেতিয়া মই কওঁ আৰু বুজাই। উম, কাচকলটো মানে মই প্ৰথমে ধুনীয়াকে কাটি লওঁ। সৰু সৰুকে পিচ কৰি কাটি লওঁ। লোৱাৰ পিছত মানে সেইখিনি মানে ধুনীয়াকে কিছুমানে কি কৰে জানানে কাচকলৰ পৰা এটা কহ ওলাই যে সেইটো মানে পেলাই দিয়ে, অকমান গৰম কৰি পেলাই গৰম পানী দি। আচলতে, সেইটোতে আচল ভিটামিন টো আমাৰ গুচি যায়গৈ। সেই ভিটামিনটো গুচি যোৱাৰ পিছত পিছত আমি সেইটো খাদ্য খায়ো লাভ নাই।
অ' হয় নেকি? হয়, আপোনাৰ ঘৰত কল কাচকল গছ আছে। এনে এনে আপুনি কিনি খাই মই যে আমাৰ ঘৰত কাচকল গছ আছে, কিন্তু মই বনাব নাজানোঁ কাৰণে বেলেগক বনাব দিওঁ যে মই ধৰ খাওঁ আৰু কিন্তু মানে কাচলটো কেনেকে বনাই হয়, হয়। মই মানে কাচকলৰ খালি মানে কি হয় আৰু আমাৰ গোটেই পৰিয়ালটোৰ
উমহ, উম, উম।
কি কয় তেলত দি ধুনীয়াকে ফ্ৰাই কৰিহে খাওঁ দেই। সেইটো খাই আকৌ বহুত ভাল পাওঁ। আকৌ কাচকল ভজাটো খায়ো ভাল পাওঁ যে আলু পিটিকাৰ দৰে। কাচকলৰ ভজা এটা হয়, সেইটো খায়ো ভাল পাওঁ দেই।
মানে, সেইটো পিটিকে খাওঁ কেনেকে জানা। আৰু মই মানে বহুত ভাল পাওঁ, কেনেকুৱাকে সেইটো পিটিকা মানে মই জুইত পুৰি পেলাই খাওঁ। কেতিয়াবা মানে আমি ধৰা এই ঘৰত মানে জুই লগাও নহয় চৌকাত। চৌকাত দি ধুনীয়াকে জুইত পুৰি খাওঁ। কিন্তু, পানীত মই সিদ্ধ কৰি খাই বেয়া পাওঁ। সেইটো কাৰণে মানে পানীত মই তেনেকে নাখাওঁ। মানে জুইত মানে পুৰিয়ে খাওঁ। যেতি মানে জুইত পুৰি খোৱাদটয়ে মানে তাৰ টেষ্টিতয়ে বেলেগ হৈ পৰে যে। সেই টেষ্টটো কাৰণে মই পুৰি খাওঁ, সিদ্ধ কৰি নাখাওঁ, সিজাই খালে মানে তাক পানীত মানে সিজাই খোৱাৰ পিছত তাৰ সোৱাদটো নাইকিয়া হৈ যায়গৈ।
হয়, হয়, হয়।
তেনেকে খোৱা নে বেলেগকৈ খোৱা? তোমালোকৰ পদ্ধতিতটোও বেলেগ হ'ব পাৰে নহয় জানোঁ, আমাৰ লগত নিমিলিবও পাৰে সকলোৱেতো মানে ৰুচিত একেই নহয় প্ৰত্যেক
হয়, হয় হয়, জুইত এ দুয়োটা মানে পদ্ধতি যে খাওঁ মানে কিবা মই ইমান ভালদৰে বনাব বেলেগক কওঁ যে সেই বনাই দিয়ে কিন্তু ইমান বৰ বিশেষ মই তেনেকে ইয়াৰ মানে উম হেৰিতটো নাজানো বাৰু মানে কেনেকে কি খাৰ মানে বস্তুবিলাক নাজানো। হ'লেও মানে খাই ভাল পাওঁছ হেৰি কি কয় উম আপোনাৰ এই আৰু আপোনাৰ ভীমকলৰ হেৰি জেলি বনাই খাই নে আপুনি? মই কিন্তু ঘৰতে য দেই হয় হয়।
খাই ভাল পাও জেলিতো আচলতে খাবই লাগে নহয় জানো। যিহেতু আমি কিনা জুলিতকৈ আমি নিজে নিজৰ মতে যদি বনাই লওঁ বা আমি কোনো মেডিচিন মানে ইচ নকৰাকে যদি নিজে বনাও তেতিয়া সেইটো আমাৰ সা নহয় জানো।
ভালে ৰা মানে আপোনাৰ কালাৰ কিবা এটা ম এ দিয়ে বোলে হয়নে?
ফুড কালাৰ, নাই নাই মই ফুড কালাৰ ব্যৱহাৰ নকৰো। উম, এইটো ফোদ কালাৰটো
পেটৰ বাবে ক্ষতিকাৰক হয়নে?
হয়তো, সেইটো কাৰণে মই ফুড কালাৰটো ব্য্ৱহাৰ নকৰো। আৰু মানে, আচলতে তে কালাৰো দিবই নালাগে কাৰণো স্বাস্থ্যৰ কাৰণে আমাৰ কাৰণে আমাৰ বহুত বেয়া।
হয় আজ আপুনি মাংস কি দি বনাব আজি আপুনি যে ঘুণা বনাই আছে? বৰ্তমান আপুনি চাই থকা নাই জানো?
চিকেন দি শুনা বনাইছো।
হয় হয় হয়।
চাব আকৌ আপোনাৰ তৰ গাড়ী খিনি সোনকালে খু যাবগে আকৌ আপুনি যদি কথা পাতিয়ে আছে।
মানে শুনা শুনাতো হওঁতে আকৌ সময় লাগে নহয়।
হয় হয় হয় হয় হয়।
কোৱা শুনি আছো।
এ তাকে বোলো অ মানে আৰ কি বনাইছে আপোনাৰ ধ ধূনা ভাত ভাতৰ আঞ্জাৰ লগত বাৰু ঠিক আছে ভাত আৰু ধূনা বনাইছে ঠিক আছে বি মাংস মাছস পিন্ধা বনাইছে কিন্তু তাৰ বাহিৰে আৰু কি বনাইছে আৰু আৰ
অ' তাৰ পিছত মানে মই আৰু কি বনাইছো। মানে মই এখন মানে হেৰি অকমান মানে কেঁচা মানে চাটনি বনাইছো। পদুনা পাত দি মানে পদুনা পাত দি বনাইছো যিহেতু মই ধৰা পদুনা পাতটো মোৰ ল'ৰা ছোৱালী কেইটাই মানে খাই ভাল পায় গৰমতটো বেছি যে। কিছুমানে মানে আম টেঙা দি খাই মই মানে তেতেলি অকনমান মানে থৈ দিছিলোঁ আচাৰ বনাই তাৰ পৰা অলপ লৈ পেলাই মানে মই তেতেলী দি মানে হে দি বনাইছো পুৰদিনা মানে চাটি এখন বনাইছো গৰমটো কাৰণে বনাইছো আচলতে তেতেলিটো মানে
হয় অ' তে খাব নালাগে কিন্তু এটা কথা আজিকালি আ ফুচকা লগত তেতেলী আৰু পদিনা পানীটো নি দিলে আকৌ খাই ভাল নালাগে দেই
আহ।
আপুনি খাই? নি ঘৰতে বনাই খা মই কিন্তু ঘৰতো বনাও আগতে নাজানো যে মানে।
উম
আজিকালি মই ঘৰতে পেকেট চিষ্টেমত কিনি আনি ঘৰতে ফুচকাৰ বনাইছোঁ।
অহ' ভাল কথা।
আপুনি বনায় নে ঘৰত ফুচকা
বনাওঁ।
আপোনাৰ এ আপোনাৰ ধৰক আপোনাৰ।
মানে পুচকাটো শুনা পুচকাটো মানে ইমান বেয়া নহয়। খাব লাগে। কিন্তু, আচলতে তাত যে দিয়ে পানীতটো যে তেতেলী পানীটো কাৰণে আৰু হ'ল খা খাবলৈ মন যায় নহয় জানোঁ।
দাম ফুচকা আপোনাৰ দহ বাৰ মানকে খাব পাৰি। কিন্তু, আপোনাৰ দোকানত আপোনাৰ দহ টকা বিশ টকা পাঁচটা বা দহটাহে দিয়ে নহয় জানোঁ। সেইকাৰণে আমি সাধাৰণতে যিহেতু আমি সেই বস্তুবোৰ জানোঁ তো' সেই কাৰণেহে আপুনি। বা মই ঘৰতে বনাই খাব লাগে কম কম। ৰেহাই মূল্যত মানে ৰেহাই হয় আৰু নিজে ভাল আপোনাৰ ধোৱা চোৱা লেতেৰা ধূলি বালি। গাড়ী মটৰ এইবিলাক লেতেৰা প্ৰদূষণৰ বস্তুবিলাক লাগি থাকে ন, তাৰ সলনি ঘৰত বনাই পেলাই বেমাৰ আজাৰ নহয়, নহয় জানোঁ।
হয়, হয়।
হয়নে?
হয়, মই মানে শুনা অকল যে সেইটোয়ে নহয় আচলতে সকলো বস্তুৱে যিহেতু, তেওঁলোকে মুকলিত বিক্ৰী কৰে নহয় জানোঁ। এতিয়া, তেওঁলোকে যে হাতত লাগি থাকে, আচলতে ধৰা। সকলোৱে খায়। কিন্তু খালেও মানে কিছুমান মানে চাব লগীয়াও কথা থাকে নহয় জানোঁ। ন তেওঁলোকে একেখন হাতেৰে চাবা লাৰি কৰি মানে আলু যে পিটিকা টো যে দিয়ে যে আলু টো যে দিয়ে যে তেওঁলোকে কেনেকে দিয়ে নহয় জানোঁ, মানে মুকলিত ৰাখি থৈ দিয়ে বস্তু বস্তু খিনি তাত বা গাড়ী মটৰ বিলাক গৈ থাকে কিমান বা আমি চকুৰে মনিব বনোৱা ধূলি বালি পৰিছে বীজাণু পৰিছে নহয় জানোঁ আমি গ'ম নেপাওঁ। আচলতে, খাব নালাগে। কিন্তু, এতিয়াতো ল'ৰা ছোৱালী ছোৱালী বা আমিওতো আগেদি পাৰ হৈ গ'লেতো নোহোৱাকৈ থাকিব নোৱাৰোঁ খাই পাওঁ এ আমি জানি শুনি কিছুমান ভুল কৰি থাকো ন। নহয় জানোঁ।
হয়, হয়। তাকে বোলোঁ আপোনাৰ হেৰি এতিয়া সময় কিমান বাজিছে বা দহ মিনি দহ বাজিছে নেকি ন?
নাই, নাই বজা নাই।
হয়।
এতিয়া, মানে শুনা যিকোনো কামে আমি সদায়ে সত সতৰ্কতা অৱলম্বন কৰিব লাগে। কাৰণ আমি দেখিলে খাবলৈ আমাৰতো খাবলৈ মন যায়ে নহয় জানোঁ লো মোকো এটা লাগে কাৰণটো সেইবোৰ বস্তু আনে খাই থাকা মানে এজনে তেনেকে ধৰা এজনে কান্দিলে বা আনজনৰ চকু পানী ওলাই তেনেকে মানে কিবা এটা বস্তু কোনোবাই খাই থাকিলে আমাৰো খাবলৈ মন যায়। কিহৰ কাৰণে আমাৰ জিভাৰ খনে সোৱাদতটো বিচাৰিয়ে থাকে ন। সেইটো কাৰণে মানে মানে মন নৰয় নহয়। খায় দিবলে মানে। খাম, খাম এনেকুৱা এটা ভাৱ এটা আহি যায়গৈ আৰু মানে ল'ৰা ছোৱালী কেইটাইটো গ'লে তো আৰু পুচকা দেখিলে ৰুবই নোৱাৰে, ফুচকা দিয়া না খাওঁ, ফুচকা দিয়া না খাওঁ, চিঞৰ বাখৰ
আমি মম' খাইতো বহুত ভাল পাওঁ হয় হয় ঠিকে কৈছে? আপোনি হয় হয় হয় হয় হয়